হেল্ল'
অ' হেল্ল'
অ' ভালে।
অ' ভালেই ক।
অ' ক'ত- ক'ত এতিয়া কলেজৰ পৰা আহিলি নে ঘৰতে।
নাই মই এফালে আহিলো মানে অলপ এই হেৰি কাম এটা আছিলে, তাৰ কাৰণে ওলাই আহিলো।
অ' - অ', মই তোলে ফোন কৰি আছিলো এইকেইদিন ভালকে ফোনতো পোৱা নাই মেছেজো কৰিছো চোৱা নাই, ঘৰত আহিলি বা।
অঁ মই ঘৰত আহিলোঁ বাৰু এই হেৰি হ'ল এই এক্সজামৰ কাৰণে মেছেজে চাবলৈ হোৱা নাছিলে আৰু মানে মই এফালে ওলাই আহিলোঁ সেইটো কাৰণে মই চাবলৈ হেৰি ফোনচোন ৰিচিভ কৰিবলৈ পোৱা নাছিলোঁ, কচোন এতিয়া কি হ'ল।
নাই তেনেকা বিশেষ কথা নাই মোৰ কিবা এটা জানিব লগা আছিলে, মই বোলো ফ্ৰী আছ যদি ফোন এটা কৰো।
কি কথা কচোন।
এ হেৰিয়ৰ কলেজৰ এনুৱেল ফাংচন হ'ব নাই এতিয়া তাতে মানে উ তাতে মানে এই ৱাল মেগাজিনৰ কাৰণে লিখিব দিলে, মই আগতে কৰি পোৱা নাই, এতিয়া কিয়? কৰিব চিনি পাইছো উপায় নাই তাৰ পৰা মই হেৰিতটো চালো সমাজত নাৰী ভূমিকাটো অলপ চালো । কিন্তু কি হৈছে মানে মই নাৰী ভূমিকাটো মই আৰম্ভণি খিনি মানে অলপ কৰিছো কিন্তু বেছিকটো কি কি লিখিম মানে মই বুজি বুজি পোৱা নাই অলপ উ, মানে চাই মই বেছিকটো কি অলপ জানিলে মই বাকীতো গোটেটো কমপ্লিট কৰিব পাৰিম খালি এতিয়া মই গোটেটো কমপ্লিট কৰিব পৰা নাই অসুবিধা হৈছে আৰু দিনো নাই। হেল্ল' শুনা পাই আছনে? হেল্ল'। হেল্ল'। হেল্ল' হেল্ল'। শুনিছ নাই হেল্ল'?